আহ আহ কি কৰি আছ-
অ বাহলেৰ ঘত গৈছিলো - ছাগলী আনিছে চাবলে গৈছিলো।
সি ছাগলী কিনি আনিছে নেকি?
অ ছাগলী দুজনী পোৱালি এটা হলি দুটা মানে পোৱালি এটা মাক এজনীৰ সৈতে এই টাউনৰ কোনোবা ভতিজা এজনীয়ে বেচিছে বোলে।
অহ ছাগলী পুহিব এতিয়া। অ
নে সিহঁতক পুহিব ভালে হ'ব জেগা আছ-
জেগা অ অ আহল বহল ডাঙৰ জেগা আছে বানৰোধ অ বা'ই নিজৰ বাৰীখনতে দি থব পাৰিব বেলেগত।
বন্ধে এ আছে নহয় উ ঘাঁহ বন্ধ ঢেৰ আছে। খাই তাতে খাই থাকিব বেলেগত দিবই নালাগে গৈ।
অ। মই গোসাঁইক লৈ আছিলোঁ।
অহ।
মাকে বিয়া খাব গৈছে মানে থৈ গৈছে। মই আহিছিলো বিয়া খাই পেলাই বিয়া খাব গৈছিলোঁ।
অ কি কি খোৱালে বিয়াত।
বিয়াত দালি বনাইছে দালি ঔ টেঙা দি পেলাই।
উম।
সিয়ত বইলাৰ বইলাৰ মাংস আৰু আলু বনাইছে মাছ সৰিয়হ। বিলাহী আলু দি বনাইছে।
উ মাছ মাংস চব খুৱাইছে মানে।
অ মানে মাছ খোৱা মানুহক মাছ দিছে মাংস খোৱা মানুহক মাংস। ৰ ৰঙালাও বেচনৰ লগত ফ্ৰাই কৰা। আঙকি নাই মান ন। ছাব্বিশ ছত। অই নিয়া নিৰামিষ ভাজি এখন বনাই দিছে। মিক্স ভাজি।
ভালো লাগে তেনেকুৱা চি বনালে।
ভালে।
উম।
লৰা কইনা আমি ওলাই আহোতে গৈ গ'লগৈ আৰু।
অহ।
সোনকালে কৰিলে।
অ কিবা কিবি দি সম্পত্তি দিছে নেকি?
সম্পত্তি দিয়া একো নেদেখিলো তেনেকুৱা নাই দিয়া।
অ পিছত আহ পিছত দিব দি পঠিয়াব চাগে
অ এতিয়া এতিয়া কিন্তু একো দি কথা নাই সেই বোলে এ ল'ৰাটোৰ ঘৰত মানে মানুহ নাই যে। ল'ৰাটোৱে অকল খৰীয়াৰ তাৰিছত ঘৈনীয়েক যে। লৈ আহিছে মানে সেইজনীও কিবা হেৰি নিচিনা। বেঙা টাইপৰ স আমাৰ গাঁৱত যে এজনী আছে যে।
উম। অহ।
কাই তেনে।
কিবাৰ চাকৰি বাকৰি কৰে নেকি।
অ কিবা চাকৈ ক ক ক কৰে হবলা ৰহা ইমান কি চাক মই ভালকে নাজানো। কয়ে কিন্তু কিবা। আমি যিটো আমি আমাৰ মানে ছোৱালী জাক একে পইচা দিয়ে যে।
উম।
ত আমি আমাৰ ছোৱালী জাকৰ ফালৰ পৰা যিটো কোৱা হৈছে। মানে সেইটোয়ে দিছে মানা কৰা নাই।
অ অ।
এহেজাৰ টকা কোৱা হৈছে ত এহেজাৰ টকাই দিছে মানে। মানা কৰা নাই মানে কি দিছে। ক চাকৰি কৰে চাগে মই ভালকে গম নাপাওঁ ৰহা বোলে ঘৰ।
উম। ঠিকে আছে ন।
এতিয়া চাহ তাহ খালি।
চাহ মানে কি কঁঠাল খালো যে চাহ খোৱা নাই এতিয়া
ক'ৰ পৰা কঁঠাল খালি।
উম আনিছিলে ভিনদেউয়ে আহ ঘৰ ঘৰতে নহয় ওচৰৰ মানুহ এটাই দিছিলে।
অ
সে তাকে খালোঁ গধূলি টাইমত
এতিয়া যদি কঁঠাল খাই লৈ পেলাই চাহ খোৱা যায়।
উম এতিয়া দিগদাৰ কৰি দিব উম গৰমতটো বহুত এই কেঁচা কঁঠালটো খাই ভাল লাগে ন সেইটো কাৰণে আনিলে মানে সাধ অ
কেঁচা কঁঠাল কেঁচা কঁঠাল ময়ো খাই ভাল পাওঁ এইবাৰ কিন্তু মই কঁঠাল এটাও খ মানে খাই খোৱা হোৱাই নাই
অ উম হ আমাৰ ঘৰত উম আমাৰ ঘৰত নাই খালি আহে বেলেগৰ পৰা অনাহে ওচৰৰ মানুহে দিছে বুলিহে খাবলৈ পাইছো ঘৰত গছ নাই নহয়
অ অ হয়
মায়ে ঘৰতে আছে নে কৰ'ৰবাত গ'ল
অ এই আৰু পোৱালিটো লৈ পেলাই বাহিৰত বহি আছে।
উম
কাম খিনি কৰিলৈ পেলাই
উম
উম এই বাহান ঘৰত ছাগলী চাই আহিলো গৈ আহিলৈ ঘৰত এতিয়া লাইনটো নাইয়ে আন্ধাৰ হৈ আছে, ইমান গৰম লাইনটো নাথাকে।
উম সেয়া গৰম দিনত লাইনটো বহুত হেৰি কৰে কাটি থাকে বাৰে বাৰে, সৰু বুলিয়ে গৈ থাকে নেকি?
অ, আমাৰ ইয়াত লাইনটো থাকিলেও ভলটেজ নাপায়।
অহ।
এনে নুঘুৰে ৰাতি হলেতো একেবাৰে লাহে- লাহে ঘূৰি থাকিব বত তাহ অকণো নালাগে, স অশান্তি হয় মানে শুৱা। ৰাতিলৈ কি ভাত খাবিনে এ নে বিয়া খাই আহি তেনেকে শুই যাবি?
উম বিয়া খাই আহি বন এতিয়া বনাব লাগিব চাগে দেৰিকে আৰু। এতিয়াই নবনা?
অঁ।
মা চক দানাৰ কথা কৈছিলো। আ পেল বনাব লাগিব ভাত কেইটা মান দেৰিকে
উম, মমি আজি সে সোনকালে বনাই সোনকালে খাব লাগিব। ভালকে টোপনি হেৰি হোৱা নাই নহয় টোপনি খতি নিচিনা হল। নাই বনোৱা নাই বনামহে এতিয়া। লাইনটো আহিলে, টোপনি খতি বিয়া দিনাখন টোপনি খতি হোৱা না হ'ল যে আকৌ লাইনটো নাথাকে। এনেও টোপনি পূৰ নোহোৱা নিচিনা হৈ থাকে গৰম দিনত, তাতে বিয়ে দিনাখন দিন ৰাতিটো কেইটা বজাত দুটা তিনিটা তেনেকুৱাহে খোৱা গৈছে।
আহ।
সেই বাৰটা মান বাজিলে গৈ, সেইকেইদিন মানে সদায় দেৰি -দেৰি হ
দেৰিয়ে হয়, তেওঁৰ বিয়া বুলি কাম দিয়ে থাকে।
উম।
আলহি গল এতিয়া?
অ আলহী গৈ ঘৰ খালি হলাআও এতিয়া।
অ।
উ ৰং হৈ গ'ল।
উদং হৈ গ'ল এনে আলহী একদম ঘৰখন ভৰি আছিলে।
অ সেইয়াই এতিয়া মানে কিবা ঘৰত থাকি ভাল নলগা নিচিনা এনেকুৱা হৈ আছে আলহী বিলাক যোৱাৰ পিছত তেনেকুৱা লাগে নহ কিবা এটা উম কিবা এটা মানে উৎসৱ যোৱাৰ পিছত মানে ঘ ভাল লাগি নাথাকে। উকা উকা লাগি আছ
উকা উকা লাগি হয়নে?
উম।
মুনু কত গল?
এ হেৰি সিওহে জেঠাইকৰ ঘৰতে আছিলে গৈ।
অ অ।
ছাগলীতো লৰা নে ছোৱালী সুধি আছ গৰমত আৰু অশান্তি।
উম।
দিনত অকমান শুব দিলো শুব নোহোৱা সন্ধিয়া পঢ়িব লাগে দিনত বোলো অলপ শুই লব লাগে। ইমান গৰম কত শুব পোৱালিয়ে।
অ লাইনটো নাথাকে, লাইন মানে ফেনৰ কাম নকৰে ন।
উম।
ডাঙৰ মানুহে ইমান অশান্তি গৰমত আৰু
অহ উম।
এতিয়া ৰাতিলৈ কি বনাবি?
ৰাতিলৈ।
ভিন্দহতে এই পথাৰ এই পুখুৰী এটা আছিলে। তাতে মাছ মাৰিছিল মাছ মৱাতে জাল মানে টানিছিলে যে ডাঙৰ নেট খন সে তাতে হেৰি মাগুৰ মাছযে দুটা উঠিলে তাৰ পিছত আকৌ সেই কেঁকুৱা যে অ সেয়া উঠিছে। তাৰছত পুঠি মাছ দুজনী মান উঠিছে। তাকে বনাব লাগিব কিবা এটাৰ লগত।
অ আজি মানে পুখুৰীত মাছ ধৰিছিলে।
অ পানী বহুত দ হৈ গ'ল যে এতিয়া পুখুৰী বিলাকতে পথাৰত পানী নাই যিকণ পানী বৰষুণ পৰে মানে চব পুখুৰীত সোমাই গৈ যে আৰু পুখুৰীবলাক পুখুৰী বিলাক ঘৰিছে অ ছাইডে ছাইডে অক অকণ মাৰিছিলে যে সেইতেতিয়া পালে আও তাকে বনাব লাগিব। কিহৰ লগত বনওঁ এতিয়া জল নহয় নহয় পথাৰত।
অ অ।
এ আমাৰ যে লৈছিলে বুলি কৈছিলো পুখুৰীটো যে
অ অ তাক
খেদি পুখুৰী লওঁ জ্বলা খাবতো নোৱাৱি কিবা এটা বনাই তৰকাৰী বনাই পেলাই তাত মাছ দি পেলাই তেনেকে খাব লাগিব। মাগুৰ মাছ অলপ জোল বনাই খাব লাগে। তেতিয়াহে শক্তিটো পোৱা যায়। শুকানে মানে ভাজি খালেগে হ একো মানে ভিটামিন নাইকিয়া হৈ যায়। উম শুকানে ভাজি খালে মানে খালি সে মুখৰ সোৱাদটো হে কিন্তু তাৰ আচল মানে ভিটামিনটো নাইকিয়া হৈ যায়। তেলত বেছি
জোল অ। জুল খাব লাগে।
অ কেঁচা মাছ বুলি ক'লে কি আগত ঘৰত থাকোতে আমি কেঁচা মাছে অকল তৰকাৰী দি দৰোকে তেনেকে উতলত দি পেলাই তেনেকে খাওঁ আজিকালি মানে নেখায় নেখায় ইয়াত আহি নেখা নেখায় চাই মানে উতলত দি পেলাই খাবলৈ নোৱাও। অ। তেলত ভাজি লৈ পেলাই ৰং‌‌গুই হালধি দি।
অ।
নিমখ ৰংগুই দি মানে।
হম।
ভাজ ভা অলপ ভাজি পেলাই তাৰপিছত তৰকাৰীত দিলে ভাল লাগে আও।
অ।
আগতেতো তেনেকেই খাওঁ ডাইৰেক্ট মাহঁতে আগতে অ উতলত দি দিয়ে। অ আজিকালি মানে সেইটো টো ভাল নালাগা হ'ল আজিকালি ফ্ৰাই কৰি কৰি খাওঁ খাওঁতে। অকনমান মানে তেলত ভাজি লৈ পেলাই হালধীয়া কৰি ল'লে তেতিয়া মানে ভাল লাগে আও।
উম।
জোল বনাই দিম তেনেকে কিবাহ লগত আলু লগত বা কিবা ভোল চোল আনি।
অ।
সেহুত তেনেকে খাব লাগিব। অ ভোলৰ লগত খাই ভাল লাগে আকৌ মিঠা এই জহা ভুলতটো হব লাগে সেই ভুলতো লগ খাই ভাল লাগে
অ আমাৰে অহউ টি আছে কাইলৈ যাব লাগিব স গৰমতটো মানে ওলাই যাবলৈ মন নাযায় ক'তো আৰু এতিয়া সময়তটো সলনি কৰি দিছে যে মানে আগতে ৰাতি ৰাতিপুৱা চাৰে নটাৰ পৰা সন্ধিয়া চাৰে পাঁচটালৈকে আছিলে। এতিয়া ৰাতিপুৱা দছটাৰ পৰা মানে ছটা কৰি দিলে।
অ আন্ধা হৈ যাব গে হবলাছোন?
অ এতিয়া গৰম দিনটোত বাও হেই পোহৰে হৈ থাকে। ভাল কিন্তু ঠাণ্ডা দিনলৈ আকৌ সলাই দিম বুলি কৈছে।
অ দিনটোতো নেনেনে তিনটামান বাজতে সন্ধিয়া হ হো হয়েই।
অ।
এতিয়া গৰম দিনটোত বা এতিয়ালৈকে ছটা
ছটা অ পোহৰ হৈয়ে থাকে, সেইকাৰণে মানে দি হে টাইমটো সময়তটো মানে সলাই দিছে আৰু। কিন্তু সেইটো টাইমত গলে দহটা বজাত ওলাই গ'লে যাওঁতে গাড়ী চাৰী পোৱাও অসুবিধা হয় ম চব স্কুলত যোৱা বিলাক যাই ন। এটা চাইনতাটে গুচিয়ে যায়গৈ ত মানে আগতে যোৱা টাইমটো সুবিধাটো ভাল আছিলে।
অঁ।
সময়তো তেনেকে এতিয়া অহা সময়তো মানে টমটম পাবলৈ অসুবিধা।
অ।
সুবিধা আহোতেও অসুবিধা ছটালৈকে মানে নাথাকে বহুত আগৰতে চাই পাস্তাটো ভাল আছিলে।
অ হ হ'ব দে ন
হ'ব দে ন ৰাখিছো অ অ